অহ কোৱা ভালে ভালে
অ বাকী বাকী বোলে খেতি বাতি কেনেকুৱা চলিছে
এ খেতি বাতি এতিয়া বৰ্তমান কৰি আছা ভালেই
আহ।
তোমালোকৰ কেনেকা চলিছে
ভালেই ভালেই ঠিকে চলি আছে।
অঁ
অ বাকি ভাত চাত খোৱা হ'ল নাই
ভাত এতিয়া নাই খোৱা অকণ দেৰিকে খাম তুমি খালা নাই
খালো খালো বাকী মাহটো কিহে খোৱা হ'ব
ভাতটো এতিয়া মাংস অকণ আনিছোঁ তাকে ভজা হ'ব।
কি মাংস?
এ এইটো ব্ৰইলাৰ।
ব্ৰইলাৰ অ অকমান ব্ৰইলাৰটো বেছি চলিব
উম উম,
বইলাৰ খেল বেছি চলিব ধৰিছে।
অ বেছি চলিব ধৰিছো কম বাৰ এই কেইদিনমানৰ পৰা।
কাৰণটো কি কব।
ত মানে কি হয় এতিয়া জিম চিম গৈ আছো অকণ এনাৰজি লাগে না গাত। প্ৰটিন প্ৰটিনখন ভৰাবলে প্ৰয়োজন হয়।
অ জিম গৈ আছা ন এনে জিমত এ এনে জিমত কি কি মাৰা, এনেই ষ্টেপ কেইটামান কবানি মানে এতিয়া নতুন মানুহ এজন যেনিবা জিমলে গ'ল যেনিবা জিম, ফাৰ ষ্টেপ বা তেওঁকে ডে বাই ডে কি কৰি যাব কোৱাচন,
অ তে প্ৰথম অক পাব লাগিব এক্সাৰচাইজ,
অ মানে মানে মাছুল মানে খুলিবলে ন।
অ প্ৰথম মানে হাতৰ মানে যিটো মানে। তোমাৰ ধৰা কি বুলি কয় এতিয়া লগবিলাক যিবোৰ মানে অকমান ফ্ৰী হ'বলে হাত চাতবলাক অকমান।
অ সেইবিলাক অ সেইবিলাক ফ্ৰী হে বিলাক ক কিমান দিন কৰোৱা যায়।
সেইকদিন কৰিব লাগে দহ দিন মান।
ম মানে অ তাৰপিছত আৰু পাতলা চাতলা পায় আএ বিছ কিৰিব পাৰি আও,
অ তাৰপিছত ৱেট টো মানে দিয়া যায় লাহে, বাকী এনেই যিমত যে এজন, মানুহ যায় কি কি ষ্টেপত মানে তোমাৰ মানে থাকে,
অ এইটো কি কম এতিয়া তোমাৰ।
লাইক তোমাৰ এনেকুৱা মানে এতিয়া চেষ্ট হৈ গ'ল তোমাৰ বাইচেপ কি কি আছে টোটেল কেইটা মান কেইটা আছে টোটেল
অ টুটেল সেনেকুৱা মেচিন চেষ্টতটো আছে প্ৰথম তোমাৰ আহ তিনিটা প্ৰথম মৃদুলৰ কাৰণে মাৰিব লাগিব তাৰপিছতে তোমাৰ পিছত মাৰিব লাগিব লৱাৰ বা আপাৰ কোনোবা এটা মাৰিলে হৈছে তাৰ পিছত মাৰিব লাগিব মানে সেই দুটাৰ ভিতৰত আও প্ৰথম মিদুল তাৰপিছত আপাৰ তাৰপিছত লৱাৰৰ
মানে চেষ্ট তিনিটা ভাগ আছ ছে লৱাৰ, আপাৰ, মিদুল অ
লোৱাৰ আৰু মিডুল
মিদুল
উম
আচ্ছা মানে মই ইমানটো মানে আগতে জনা নাছিলো এতিয়া ভাল লাগিলে জানি বাকী লেগ চেগ লেগ ত হওক তোমাৰ বাইচেপ হওক তাইচেপ হওক তাৰ ওপৰত অলপ কৈ দিয়া
তাৰ পৰত কি ক'ম এতিয়া বাইচেপত তুমি মাৰিব পাৰা তোমাৰ বাইচপৰ এ
অ
উম কেইটা ৰবা দেই এইফালে এটা দুটা তিনিটা হেই বাইচাপটো চাৰিটা মাৰিব পাৰা তুমি
অ
চাৰিটা মান মানে
আজিকালি বাইচেপ টো বেছি লাইক কৰে চ এনে অ
এই এইটো অ' সেইটো হয় বাৰু।
বাইচেপটো থাকিলে অলপ ভাল লাগে ন তোমাৰ চোলা মানে চব চোলা টি চাৰ্ট হক চাৰ্ট হক চব ফিট হৈ যায়।
অ-অ,
অ বাকী হেৰি তুমি ক'বাত এ কিবা এডমিশন ল'ম বুলি কৈছিলা ন। কলেজত কোন কলেজত ললা?
এতিয়া তোমাৰ যোৰহাটত ল'ম বুলি ভাবিছোঁ
আই তি আই ন?
আই তি আই অহ,
অহ তাত এতিয়া কোনটো ব্ৰাঞ্চত লবা।
কোনটো মানে হেৰি ইলেক্ট্ৰিচিয়ান।
ইলেক্ট্ৰিচিয়ান ন ঠিকে আছে ইলেক্ত ট্ৰিচিয়ান ঠিক আছেলেক্ট্ৰিচিয়ান জানিব পাৰলে বহুত কথা শিকি
অ-অ তাকে এতিয়া বহুত কেইখন পোৱাই থৈছো ক'ত পাওঁ ঠিক নাই আৰু। যেনিবা, আমাৰ গোলাঘাটও পাই থৈছো তাৰপিছত তে এইফালে বোকাঘাট আৰু বোকাঘাট কি আহিছিলে, এ দৰপথাৰ
অ আজি এনে জিম যোৱা আজি জিম যোৱা হব নহয়?
যাম আজি যাম আকৌ। এই তোমাৰ কুশল চাংমাই চাৰ দুগমত
অ' ড্ৰয়ঙত পৰি আছা ন সেইখন ভাল বুলি শুনিছো। হয়, অ-অ তেওঁ এনেয়া থাকে নে না থাকে ছাৰ থাকে নে নেথাকে।
চাৰ থাকে চাৰ জন নাথাকে যেনিবা মানে এ টেনাৰজন থাকে।
অ-অ তিনিজন থাকে কিন্তু মেইন চাৰজন থাকে মেইন চাৰজন কেতিয়া আহে?
মেইন চাৰজন কেতিয়াবা-কেতিয়াবা গধূলি আহে।
অ' মানে এটা উইকট উইকত মানে তোমাৰ দুদিন তিনিদিন এনেকে আহে আৰু। আজি এনেই কি মাৰিম বুলি ভাবিছে ভা-ভাবিছা জিমত?
আজিতো মানে এতিয়া তোমাৰ হৈ গ'ল কালি মই যেনিবা মানে বহুত দিন যোৱা নাছিল ছিলো দেই এতিয়া মই পুৰখিৰৰ পৰা আকৌ ষ্টাৰ্ট কৰিছো যোৱা। এতিযা পৰখী দিনাখন খন মই মাৰিলোঁ চেষ্ট কালি বেক আৰু শ'ল্ডাৰ একেলগতে মাৰি দিলোঁ আজি তাকে তাই চেপ আৰু চেচ মাৰি দিম।
অ আজি বাইছেপ আৰু চেষ্ট মাৰিবা। অ অ অ ঠিকে আছে বাকী তোমাৰ উ জিমত তোমাৰ অ উইক কিয়নো এটা উইক গোটেই উইকটোতে যোৱা নে দেওবাৰে বন্ধ থাকে। মানে দেওবাৰে বন্ধ থাক সেনে নাই দেওবাৰে খোলা থাকে হেল্ল'
হেল্ল'
অ দেওবাৰে বন্ধ থাকে নে খোলা থাকে?
উম,
তোমাৰ এই বাকী জিম কৰা এইটো ভাগ কৰি লৈছা নেকি, শ্ৰীষ্টৰ কাৰণে তোমাৰ দুদিন।
ত ৰুটিন মানে এখন ৰুটিন টো ডেইলি থাকেই। ৰুট নতেই মাৰিব লাগে কেতিয়াবা মানুহ যেনিবা সহকে থাকিলে আমি চেনজ কৰি দিওঁ কেতিয়াবা, এতিয়া বেগৰ শ্ৰেষ্ঠৰ দিনাখন যেনিবা আমি মানুহ শ্ৰেষ্ঠত ধেৰ আছে। মাৰি আছে যেনিবা এতিয়া সেইদিনাখন আমি কেতিয়াবা বেগো মাৰি দিওঁ সেনেকুৱা হয় কথাটো,
অ' অ' কেতিয়াবা মানে মিলাই
উম, কেতিয়াবা মিলাই লোৱা।
অ' বাকী তোমাৰ ঘৰত কোন কোন আছে
ঘৰত আছে তোমাৰ
অ, বাকী এনে তুমি যে জিমৰ লৈ গৈ আছা তোমাৰ এইমিন এইমিন গলটো কি মানে জিম গৈ পিনে এইমিন গ'লটো, কি আছে তোমাৰ জিম কৰি কি কৰিম বুলি ভাবিছা নিজকে তোমাৰ খেলটো কাৰণে, খেলটোৰ কাৰণে নিজৰ স্বাস্থ্যটোৰ কাৰণে নিজৰ স্বাস্থ্য
মানে মাৰিছোঁ আৰু,
অ' বাকী এনে কিছুমান মানুহৰ এ তোমাৰ কিছুমানে, হে বাহিৰত খেলিবলৈ গ'ল বডি বিল্ডিং, বডি বিল্ডিং খেলিবলৈ গ'ল,
উম নাই সেইবিলাক, ত যাব পাৰি কিন্তু মানে এইবিলাকত খৰচা বহুত আছে বহুত কষ্ট কৰিব লাগিব। ফ ফল কৰিবলৈও বহুত বহুত হেৰি আছে মানে সেইটো কাৰণে অকণমান নোৱাৰিম চাগে আমি,
হয় হয় বডি বিল্ডিং ন কিছুমানৰ তোমাৰ সপোন থাকে ন বডি বিল্ডিং কৰাটো হওক, তোমাৰ ৱেইট লিফটিং হওক কিছুমান সপোন থাকে। মই ভছো তোমাৰ, তোমাৰ তেনেকুৱা কিবা সপোন আছে?
অ, থকাতটো আছে বাৰু এতিয়া মানে এই অকন মজবুৰিত পৰিমাণে এতিয়া কৰিব পৰা নাই সেনেকুৱা মানে উপায় নাই মানে।
অ' গম পাইছো। এতিয়া তুমি কৰি আছা নিজৰ হেলথটো মানে বেমাৰ আজাৰ নোহোৱাকে
উম, উম হয়।
বহুত মানুহে কয় মানে কি জিম গ'লে যে অনলি বডি বনে নহয় মানে নিজৰ স্বাস্থ্যটোৰ কাৰণেও যাব লাগে মানে। স্বাস্থ্য মেইন। এতিয়া মানে মেইন কথা ক'বলৈ গ'লে জিমৰ মেইন বস্তুত হৈছে স্বাস্থ্য। স্বাস্থ্যয়টো ভালে ৰাখিবৰ কাৰণে ন।
হয়, হয়।
বাকী তুমি দাইতৰ ওপৰত অলপ কৈ দিয়া। মই দায়টত ওপৰত, মইও যাম বুলি ভাবিছো মানে হেইকাৰণে দাইট
অ, অ দাইতটো ময়ো বাৰু ইমান ফল নকৰো। ঠিক আছে দাইতটো তুমি ৰাতিপুৱা উঠি প নি তুমি ড্ৰাই ফ্ৰুট খাব পাৰিবা তুমি যেনে ধৰা ৰাতিপুৱা এ, ৰাতি ৰাতিপুৱা শুই উঠি তুমি খালা ধৰা, তোমাৰ বুট, আপেল কল কম পৰিমাণে ইমান বেছি নহয় এইটো ৰাতিপুৱা টাইমত।
অ'।
কেইটামান অকমান খালা ধৰা। তাৰ পিছত তাৰপিছত খালা তুমি অ' কি খাবা এতিয়া তুমি। তাৰপিছত যেনিবা ধৰিছো তুমি খালা হেৰি উম' ৰুটিকে খালা ধৰা
অ, ৰুটি - ৰুটিটো তোমাৰ এনে ৰুটিটো এটা তোমাৰ অ, মানে অলপ তেল দি বনাব লাগিব
নাই - নাই তেল দিব জত নাই শুকান ৰুটিকে বনাব লাগে।
মানে তেলটো দিলে ইমান অ' তেলটো দিলে ভাল নহয় ন।
অ' তেলটো অকণ কমাই কমাই ল'ব লাগে।
মানে যি মানে
সেয়া তুমি তেতিয়া সেই ৰুটিৰ লগত তুমি খালা তুমি ধৰা দিম আৰু চয়াবিন। সেইকেইটা মিছ কৰি পেল নি, ধৰা তুমি ভাজি বনাই লোৱা বা আমলেট বনাই লোৱা যি বনাই তুমি এনেকৈ বনাই খাব পাৰিবা। সেনেকুৱা টাইমট।
সেইটো মানে ইচ্ছা। মই ইমান গম পোৱা নাছিলো আজি ভাল লাগিলে তুমি যে কলা কথাখিনি। মইও মানে যাম বুলি ভাবি আছো মানে স্বাস্থ্যটোৰ কাৰণেও মানে এতিয়া বৰ্তমান চাই এইটো নক স্বাস্থ্যতটো বেয়া বুলিাত মানে, পাছল যাতে মানে স্বাস্থ্যতটো ভালে থাকে সেইকাৰণে যাম বুলি ভাবি আছিলো মানে। তোমালোকে এনে দৈ তোমাৰ তাত জিমত কিমান লয় এডমিশন?
এডমিশন এতিয়া চলি আছে তোমাৰ সোতৰশ টকা।
সোতৰশ
মানে এডমিশন সাতশ টকা আৰু মাহেকে মানে নহয় এই এডমিশন এহেজাৰ টকা আৰু মাহেকে সাতশ টকা সেই গোটেইটো মানে সতৰশ একেলগতে লৈ লয়। অ অ প্ৰথটো মাহ সাত সাতশকে মানে সাতশকে, প্ৰতেটো মাহত সাতশকে। এই এডমিছন কৰতে প্ৰথম মাহটো পইচা লৈ লৈ মানে সাতশ টো সতৰশ টকাকৈ। সেইটো কথা। উ
বাকী ভাল লাগিলে তুমি ইমানখিনি কথা বুজাই দিলা জিমৰ কাৰণে। লগ পাম এদিন বাৰু ন
পাম
অ এতিয়া আকৌ ঘৰতে আছা তুমি? অ এতিয়া কেইটা বজাত যাবা জিমলে?
জিমলৈ যাম এতি তোমাৰ কেইটা এতিয়াতো পাঁচটা বাজিবলৈ হ'ল। ছয়টামান যাম মই।
অ ঠিক আছে বাৰু ভাল লাগিলে লগ পাম এদিন। ঠিক আছে ৰাখিছো বাৰু
উম ৰখা হ'ব দিয়া।
উম